হেল্ল' শুনি পাইছে আপুনি?
হয় শুনি পাইছোঁ ডাঙৰীয়া, নমস্কাৰ।
অ' নমস্কাৰ ডাঙৰীয়া। ত' মই আপোনাক ফোন কৰাৰ মূল উদ্দেশ্যটো হৈছে কি আ মই এটা বিষয়তহে আলোচনা কৰিবৰ কাৰণে ফোন কৰিলোঁ, ত' আপুনি এতিয়া কথা পাতিব পাৰিব নেকি আলোচনা।
হয় হয় কওক অ পাৰিম।
হয় ত' ঠিক আছে মই।
হয়।
অ মই এতিয়া আৰম্ভ কৰিলোঁ। মানে কৰিব লৈছোঁ কি। আমাৰ যোনটো আমি খেতি কৰোঁ আমি অসমৰ থলুৱা মানুহবিলাকতো আমি খেতি। হৰি হ নহয় জানো প্ৰায়। প্ৰায় আমাৰ খেতি কৰা মানুহেই আছে আমাৰ খেতিয়কসকল আছে তো আমাৰ।
হয়।
মেইন আমাৰ যোনটো আচল আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত আমি। আগবাঢ়িবৰ কাৰণে আমি বেছিভাগতো খেতি কৰিয়ে খাওঁ। ত' আমাৰ অৰ্থনীতিকটো হৈছে আমি খেতি কৰিয়েই কিবা আমি টকা অলপ উপাৰ্জন কৰোঁ। তো সেনেকৈয়ে আমি আমাৰ বতৰলৈ বতৰ আমি খেতি কৰোঁ যেনেকৈ আমি গ্ৰীষ্মকালত বেলেগ খেতি কৰোঁ আৰু শীতকালত আমি বেলেগ খেতি কৰো, ত' এইবিলাক মানে আমাৰ আমাৰ অসমত যেনেকৈ আমি এইবিলাক খেতি কৰি আমি কেনে যেনেকৈ খাওঁ বা আমাৰ পদ্ধতিবিলাক কি, আমি খেতি কৰা পদ্ধতিবিলাক কি হয় আমি গ্ৰীষ্মকালৰ কি পদ্ধতি খেতি কৰো বা শীতকালত আমি কি পদ্ধতি খেতি কৰো, কি কি খেতি বিষয় আমি আলোচনা কৰিম আপুনি কিবা। কব পাৰিব নকি আপুনি অলপ ইয়াৰ তো আমি গ্ৰীষ্মকালত কি কি খেতি। খেতি কৰে আৰু কেনেকৈ খেতি কৰে মানে পদ্ধতিবলক হয়। হয় হয় অ
হেল্ল' আহ গ্ৰীষ্মকালত আমি সৰ্বসাধাৰণ অ। গ্ৰীষ্মকালত আমি সৰ্বসাধাৰণ ধান খেতি কৰো হয় নে নহয়। যেনেকে আহু খেতি বা তাৰপিছতে আমাৰ শালি খেতি কৰা হয়। এতিয়া যিহেতু আমাৰ অসমত খেতি চিজন হৈ আছে বৰ্তমান, অসমৰ ৰাইজে কৃষক ৰাইজে খেতি খেতিত ব্যস্ত খেতি লৈ ব্যস্ত আছে গাঁৱৰ ৰাইজসকল যিবিলাকে খেতিয়ক হয় নে নহয়, কোনোবা নগৰ চহৰতে আছে তেওঁলোকৰ কথা বেলেগ হয়।
হয়।
অসমীয়া এখন মানে ক'বলৈ গ'লে আমি কৃষি প্ৰধান দেশ হয় নে নহয়। আমি কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকোঁ।
হয়।
গতিকে আমি গ্ৰীষ্মকালত শালি খেতি বা আহু খেতি কৰোঁ ধান খেতি কৰোঁ মূলতে। আমি এ ঠাণ্ডা দিনত যিটো শৰৎ কাল বা, উম তেতিয়া ৰবি শস্য কৰা হয় নহয় জানো।
হয়।
ৰবি শস্য হ'লে যেনেকৈ বাম খেতি মানে শাক পাচলি চব্জি পাচলি এইবিলাকেই কৰা হয় নহয় জানো।
হয় হয় হয় ডাঙৰীয়া।
বাকী আপুনি কওঁকচোন!
হয় মানে অ' মই আমি এনেকা আলোচনা কৰিম, কি আমি অ' গ্ৰীষ্ম কালত আমি ধান খেতি বিলাক কেনেকে কৈ আমি পদ্ধতিবিলাক কেনেকুৱা বা আমাৰ কেনেকৈ আমি মানে ষ্টেপ বাই ষ্টেপ আমি কেনেকৈ মানে আমাৰ খেতিটো কৰা হয়। ত' মানে ধানটো ক কটালৈকে আৰু ন, আমি শীতকালৰ কটালৈকে, অ' সেইবিলাক মানে কথা পাতিম যেনেকৈ আমি প্ৰথমে আমি কঠীয়াটো তুলি লওঁ, নহয় জানো।
হয় হয় হয়।
কঠিয়াটো আমি তুলি লওঁ, সেইটো আমি গৰুৰ লগত হাল বোৱা বা আমাৰ আৰু আমাৰ এতিয়া মানে এতিয়া আমি এতিয়াতো মানে বৰ্তমান আমি ইমান গৰুৰ লগত হাল বোৱাটো দেখা নাযাওঁ, ত' আমি আমাৰ যোনটো আমাৰ বিজ্ঞানসন্মত যোনবিলাক পদ্ধতি আছে, যেনেকৈ আমি ট্ৰেক্টৰৰ লগত আমি হাল বোৱাটো দেখা পাওঁ প্ৰায়ে, ত' সেনেকৈয়ে মানে আমি কঠিয়া বিলাক আগতে তুলি লওঁ, তাৰপিছত যেতিয়া কঠীয়াটো এনেকৈ অলপ ওখ হয়। যেনেকৈ এক ফুট বা ডেৰ ফুট এনেকুৱা ওখ হয়, তেতিয়াহ'লে আমি যেনেকৈ আমি আমাৰ খেতি পথাৰ বিলাকক আমি ট্ৰেক্টৰ দি হাল বাই লওঁ বা গৰুৰ দি হাল বাই লওঁ হাল বোৱাৰ পিছত যেতিয়া মাটিটো কোমল হৈ যায় পানী থাকি বা পানীৰ লগত কোমল কৰি দিওঁ তেতিয়া মানে আমি কঠীয়াটো তুলি কিনি তাতে মানে ধানটো ৰোৱা হয় আৰু তো ধানটো এনেকৈ ৰোৱনী বিলাক ৰুই যেনেকৈ প্ৰায় মানুহ বিলাকতো ৰোৱনী বিলাকতো আমাৰ মহিলাসকলে হয়। ত' সেনেকৈ ধানতটো লোৱা যায় হয় আৰু কি কি আমাৰ জাতৰ মানে ধান ৰোৱা হয় বুলি ক'লে আমাৰ অঞ্চলত যেনেকৈ আইজোং আৰু লক্ষ্মণ, বাহাদুৰ, ৰঞ্জিত, এইবিলাক প্ৰধান মানে। য় এইবিলাক ধানে মানে আমাৰ অঞ্চলত ৰোৱা যায় আৰু, ত' সেইবিলাকে আৰু যেনেকৈ তাৰপিছত যেতিয়া আমাৰ সময় মানে পকি যায় ধানটো যেনেকৈ অক্টোবৰ নৱেম্বৰ মাহত আমি ধানটো কটা যায়। তো তাৰপিছত যদি ধানটো মৰণা মাৰিবৰ কাৰণে আকৌ আমাৰ আজিকালি বৰ্তমানে আমি দেখা পাওঁ যে এইটো আমাৰ ট্ৰেক্টৰ দিশ ট্ৰেক্টৰ যোনটো মেচিন থাকে একে লগতে আমি মৰণাটো মৰা হয় আৰু হয়। সেইবিলাকেই হয় অঁ বেছিভাগ মানে প্ৰায় আমাৰ ধানটো পোৱাটো প্ৰডাকশ্যনটো মানে আমাৰ অঞ্চলৰ এনেকৈ মানে বিঘাত আহ পোন্ধৰ ষোল্ল মন এনেকুৱাকে পোৱা যায় আৰু ধান প্ৰায় যদি অলপ কিবাটো থকাতো আমাৰ যেতিয়া আমি আমি মানে এইটো ৰাই ৰসায়নাৰী যোনবিলাক আমি এইবিলাক ফাৰ্টিলাইজাৰ ইউজ কৰিলে মানে যদি ব্যৱহাৰ কৰোঁ তেতিয়াহলে আমি বেছি বাইশ তেইশ এনেকা মুল এক বিঘাত পোৱাও দেখা পাইছোঁ আমাৰ অঞ্চলত হয়। ত' আপোনালোকৰ অঞ্চলত মানে ধানটো কি কি ধান পদ্ধতিৰে মানে কি কি জাতত ধান খেতি কৰে আৰু কেনেকৈ খেতি কৰে এইবিলাক অলপ ক'বচোন তেতিয়াহ'লে।
সদ্য সতে সদন আপুনি যেনেকে ক'লে সব কৃষক ৰাইজে তেনেকেই ধান্ত খেতি কৰে। যেনেকে ধৰি লওক জেঠ মানত জেঠতে কঠীয়া পাৰে প্ৰথমতে
অ'।
প্ৰথমতে মাটিটো চহাই লৈ তাতে তেতিয়াতো বৰষুণ কম থাকে ন কিবা তেওঁলোকৰ বিজ্ঞানসন্মত হওক বা কিবা পদ্ধতিৰে পানীৰ যোগান ধৰি যাতে যিটো ধান ৰুবৰ কাৰণে আমাৰ কঠীয়াটো সিঁচা হয় মানে বীজটো তেতিয়া তাতে সিঁচা হয়। তেতিয়া প পঠিয়াটো ডাঙৰ হ'ব দিলে ধৰি লওক তাৰপিছত যেতিয়া কঠীয়া ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত আহাৰ শাওন ভাদলৈকে ৰুব পাৰে ৰোপণ কৰিব পাৰে তাক।
হয়।
সদ্য সতে আমাৰ সিফালে আগতে দিয়কচোন আগতে গাঁৱৰ ৰাইজে ভাল বায় নিজেই হাল বায় আজিকালি বিজ্ঞানসন্মতৰ ভাৱে ট্ৰেক্টাৰ বা পাৱাৰ টিলাৰ
উ।
হা এনেকে হাল ব মাটিটো চহাই লৈ প্ৰথমে তাৰ পিছত তাত তাৰ মানে সৰু সৰুকে সৰু সৰু ভাগত বিভক্ত কৰা যায়। মাটিক মাতি এডৰা এডৰা বুলি কয় ন।
হয়, হয়।
আলি, আলি, আলি থালি দিয়া হয়। তাতে আলিপা কাটি তাতে আৰু আমাৰ ফালে বিভিন্ন প্ৰজাতিৰ ধান খেতি কৰা হয় যেনে বাহাদুৰ হয়। ৰণজিৎ শালি ফালি আইজং বৰা ধান উ ফল পোনা আৰু বহুত কিছুমৰ মানে বহুত প্ৰজাক্ট ধান আছে সেই এইবিলাক আমি নাজানোৱে চাগে।
হয়, হয়, হয়। হয় আমাৰ হয় মানে আমাৰতো আৰু প্ৰধান মানে খেতি বুলি ক'লে আৰু আমাৰ যেনেকৈ ধানৰ ধান যদি লগাওঁ আমি আমি যেতিয়া বিহুৰ সময়ত মাঘ বিহু সময়ত আমি পিঠা বনাই খাওঁ বাত সাধাৰণ আমি পিঠা বনাই খাওঁ ইয়াৰ কাৰণটো আমাক এইটো বৰা বৰা চাউলত ধানতটো লাগিব এই বৰা ধানতটো হয়। সেইটো কাৰণে আমি বা এক দুবোলা বা দুই দুবোলা এনেকে আমি খেতি কৰা হয় আৰু এইটো জাপি পিঠা খাবৰ কাৰণে হয় আৰু এইফালে জুহা চাউলটো থাকিব এই জুহা চাউলৰ লগত আমি ভাত বনাই খাবলৈ হয়। ত' জহা চাউলটো মানে জহা ধানটো আমি কি কৰো আহ প্ৰায় মানে ৰঞ্জিত বা আইজোং বা বাহাদুৰ এইবিলাক ধানৰ লগত আমি মিহলাই কিনি আমি খাওঁ আৰু ডাইৰেক্ট মানে অকল জোহা খালে মানে ভাতটো খাব নোৱাৰো হয়' হয় জানো ডাঙৰীয়া হয়, হয় ত' এইবিলাকেই ধানখেতি কৰা আমাৰ অঞ্চলত আমি এনেকৈ খেতি কৰোঁ তাৰপিছত যদি আপোনাৰ শীতকালৰ শীতকালতো আমাৰ ধান বিত্ৰি কৰা হয় যেনেকৈ আমাৰ বড়ো ধান এইবিলাক খেতি কৰা হয়, হয়, হয়। গো ধানটো খেতি কৰোঁ ত' এইটো টাইমততো মানে এইটো সময়ত কি হয় কি পানী টো কম থাকে শীতকালত বৰষুণ নিদিয়ে যে যিহেতু ত' তাৰ কাৰণে কি কৰে টিউবৱেলবিলাক থাকে কাৰোবাৰ মাটিবিলাকত খেতিপথাৰত নহ'লে আমাৰ বৰিং খান্দি কিনি আমি অঁ আমি খেতি মই পানী উঠাওঁ। আৰু নহ'লে এইফালে যেতিয়া মানে নদী থাকে ওচৰত। টো নদীৰ পৰা পানীটো লৈ আনো আৰু পাইপ দি বা এইবিলাক আমি পাৱাৰ যোনটো পাৱাৰ পাম্প লগাওঁ যোনটো মেচিন আছে পাৱাৰ পাম্প। হয় এইবিলাক লগাই কিনি আমি বড়ো ধান বা শীতকালত যোনবিলাক আমি ধান খেতি কৰোঁ। সেইটো দেখা যায় আৰু কোনোবা কোনোবা খেতিয়কসকলে আ‍ঁহ আমাৰ ঘেহু ঘেহু খেতি কৰাটো দেখা পাওঁ শীতকালত আৰু আমাৰ অঞ্চলত আৰু বহুত খেতি কৰা হৈছে, এই এই প্ৰজন্ম মানে এইটো বৰ্তমান। যেনেকৈ এইবিলাক মাকৈ মাকৈৰ খেতিটো বহুত কৰা হৈছে আমাৰ অঞ্চলত, আৰু মাকৈৰ লগতে আমাৰ অঁহ শীতকালত খেতি কৰোঁ আমি অঁ যেনেকৈ এইটো অঁ কি কয় এইটো অ আমাৰ কুঁহিয়াৰ কুহিয়াৰ যে
কুঁহিয়াৰ
হয় কুঁহিয়াৰটো মানে এইটোতো অ কিবা টাইমতে এইটো অলপ মানে ধান যেতিয়া আমি ধান ৰুওঁ। তেতিয়াই মানে এইটো খেতিটো কৰা হয় মানে তেতিয়া মানে কুঁহিয়াৰটো তেতিয়া শীতকালতো কাটা কাটি খাওঁ আৰু তেতিয়াতো ৰস বিলাক ওলাই নহয় জানো।
হয়।
হয়, এইবিলাকেই অঁ আৰু আৰু শীতকালত বুলি ক'লে আমাৰ আমাৰ শাক পাচলিটো আছে যেনেকৈ আমাৰ প্ৰধানকৈ শাক পাচলি লাই লফা বা মূলা আৰু এইফালে আমাৰ কবি লাই অঁ বন্ধাকবি ফুলকবি ব্ৰকবি ঔল কবি আৰু এইফালে আছে আপোনাৰ আলু আৰু বিলাহী এইবিলাকেই খেতি কৰো শীতকালত আৰু আৰু তাতকৈ আৰু এটা আছে আৰু যেনেকৈ আমি আঁ অলপ শীতকালত মানে জানুৱাৰী ফেব্ৰুৱাৰী মানত আমি এটা লগাওঁ। টো হ'ল আমাৰ অঞ্চলত বহুত দেখা পাইছোঁ আৰু এনেকে খেতি কৰা। যেনেকৈ তৰমুজৰ এইটো লগাও আৰু তৰমুজ খে
তৰমুজ
হয় হয়, ত' আপোনালোকৰ অঞ্চলত এইবিলাক খেতি কৰে নেকি মানে শিত
হয় হয়, অৰ্ভিলো কৰা হয় অৰ্ভিলো কৰে। মানে আৰু এটা। য আপুনি কথা নকলে, কচু কচু কচু অ কচু। কচু খেতিটো কৰা হয়, কচু আলু মিঠা আলু।
হয়।
তাৰপৰি আকৌ আৰু আজিকালি বিজানসন্মত ভাৱে আমাক খেতিয়কসকলো খেতি কৰিব লৈছে। যিটো খেতি বাৰ মাহে কৰিব পাৰি।
হয়।
হয় সৰ্বসাধাৰণ শীতকালত আমাৰ অবিশস্যসমূহ কৰা হয়নে? নহয় জানো লাও বেঙেনা জিকা শাক পাচলি। বা ভুল অঁ চৰি আমাৰ জিকা এইবিলাক তেতিয়া আমাৰ খেতিয়কসকলে এনেকুৱা বিধানসন্মত ভাৱে খেতিটো কৰিব লৈছে যিটো খেতি খেতি তেওঁলোকে বাৰ মাহে কৰিবলৈ পাইছে আৰু বজাৰত বা আমাৰ খেতি পথাৰত সেই শস্যসমূহ বাৰ মাহে দেখা পোৱা যায়। কেতিয়াও তেওঁলোকে বেঙেনা খেতি বা জলকীয়া খেতি, বিলাহী লাও, কবি, ফুলকবি, বকলি সকলোকণ ইমান ধৰণৰ খেতি বজান আম, বিজ্ঞানসন্মতভাৱে আগবাঢ়ি লৈ গৈছে মানে আৰু তেওঁলোক তাৰ ফলত আৰ্থিকভাৱে টনকিয়াল হৈছে তেওঁলোকে আৰ্থিকভাৱে টনকিয়াল হৈছে। আৰ্থিকভাৱে তেওঁলোকে সবল হৈছে হা বজাৰতো বস্তুবিলাক উপলব্ধ উপলব্ধ হৈছে। হয় নহয়?
হয় আভত, হয় ডাঙৰীয়া। হয়, আমাৰ সময়টো হৈ গৈছে ডাঙৰীয়া। আমি এতিয়া অ', ৰাখিব লাগিব ত' আপোনাৰ লগৰ কথা পাতি ভাল অ' লাগিল ধন্যবাদ।
ঠিক ধন্যবাদ।
হয়।